ও শুনিছা নে অ শুনিছোঁ।
অ ভাল নহয় খবৰ খাতি
উম ভাল ভাল কি কৰি আছা?
এইয়া এফালে গৈছিলোঁ ফটো মাৰি পেলাই আহি আহিছোহে উম।
বাকী ভালেই নহয় ফোন চোন যে আজিকালি নকৰা কিহৰ কাৰণে
এ ফোন কৰিবলৈ শুই উঠি আহিছোঁ হে জব কাৰ্ডৰ ফটো মাৰিলে নেকি? কেইজনীয়ে মাৰিবলৈ যোৱা তোমালোকে
এ আমাৰ এজাক মান যায় আমাৰ মানুহ
উম হয় নেকি উম।
এতিয়া ক'ৰবাত গৈছা নেকি চপলক চপলক
চপলক চপলক
মাটি চাটি ৰুইছা নেকি?
মাটি নাই ৰুৱা ৰুম হে
খলক খলক কৰি আছে অ' অ' মাটি ৰুবলে হাল বাই আছে হে মাটি ৰুবলে হোৱাই নাই। ঊনত্ৰিশ তাৰিখ মানৰ পৰা হ'ব গে। অহ
অ অ অ। আমাৰ ৰোৱা নাই ৰুম আও টাইম হোৱা নাই নহয় আহাৰ হাতৰ পিছৰ পা ৰুম আও লাহে লাহে।
অঁ অঁ কঠীয়া ডাঙৰ হ'ল।
এ কঠীয়া ইমান ডাঙৰ হোৱা নাই হৈছেগে আও যেনতেন
অ'হ
বাকী চব ঠিকে ঠাকে আছে?
আছে। বাকী চ'ব ঠিকে থাকে আছে, ছোৱালীহে ছোৱালীয়ে কি কৰি আছে উঠিলে নে নাই?
ছোৱালী উঠিলে আছে এই পঢ়িবলে দি থৈছো।
অঁহ
বাকী ল'ৰা ঠিকে ঠাকে আছে, মেডিকেল নিম বুলি কৈছিলে কালি ফোন কৰোতে।
ল'ৰাৰ মুখ খনত গা হেৰি গাল খনত কিবা হেৰি হৈছে, ঘামুচি নিচিনা উঠিছে উঠি পেলাই খৰৰ নিচিনা হৈ গৈছে। তাকে বোলো দেখুৱাই আনাগে চোন ডাক্তৰ তাত গৈ আজি প্ৰাইভেট ডাক্তৰ এখনলে আহে মানে ডাক্তৰ স্কিনৰ ড
অঁ, ভালকে দেখুৱাক পাই, মুখত হোৱা বস্তু নহয় জানো?
স্কিনৰ ডক্তৰক দেখুৱাব লাগিব ইনেই মেডিকেলত দেখুৱাইছো ভাল হোৱা নাই, মলমবোৰ সানি আছো। ভাল হোৱা নাই, স্কিনৰ ডক্তৰক দেখুৱাব লাগিব।
আজিকালি আমাৰ ঘৰ বিলাকলে ন'হা হ'ল যে কিবা বেয়া পালে নি?
একো বেয়া পোৱা নাই অ' সময়ে নাই দেখোন আহিবলে ও তাঁত এখন বাতি কৰিছিলো কালি আধা কৰা হ'ল তাৰ পা এতিয়া সেই মেলিম বুলি ভাবিছিলো, ৰ'দ দিলে, কালি ব'ষুণ দিয়া নাই জানো আমা ব'ষুণ অঁ ব'ষুণ দিলে, এতিয়া ৰ'দ দিলে মানে মোকোলাব লাগিব আজি। ৰ'দ এতিয়ালেকে ওলোৱাই নাই দেখোন। অঁ এই ৰ'দ ওলালে ওলাব নোৱাৰে নহয় কি কা - কাপোৰ লগাইছিলে দেচনে ঊলৰ? নহয় আশি পকোৱা।
অ' অ'
আশি পকৱা, চাদৰ লগাইছিলো। সেই আৰ ৰ'দটো ওলালে মানে উলিয়াম আও
অ' তেতিয়া ৰ'দ দিলেহে উলিয়াব পাৰিব নহ'বা আকৌ আপোনাৰ হেৰি হব নহয়, লাগি লাগি ধৰিব নহয় মায়িবো নোৱাৰিব।
ৰ'দ নিদিলে নোলিয়াও, ৰ'দ দিলেহে উলিয়াম। ৰ'দ দিলে ভাল হ'ব চলাবলে।
অ অকলে লাগে নে কোনোবা আহে লগত লাগি দিবলে?
আহে আমাৰ ওচৰৰ মানুহ দুজনী আহে, হেই কালি পাই হেই কা টনি চিনহে দিলো আও অকমান দীঘলকে লব' লাগিছিলে নল'লো। ফুল বাচিবলে মোৰলে বেয়া হ'ব নেকি, ঠিক নাই মই কালিহে ৰাতিহে, পাহৰি থাকিলে নেকি? কালি ৰাতিহে মই ভাবি ভাবি বোলো আগটো দেখোন অকমান ভালকে নল'লো। ফুলটো বাচিব লাগিব নহয়, তাকে চাই লওঁ চোন যদি হেৰি হয়
অ' ন'হবা হেৰি কৰিব আক' এ একেবাৰে প - লাষ্ট প্ৰথমৰ খন আপুনি একদম মূৰলে কে একেবাৰে গাঁঠি কোঠা থাকিলেও সমান কৰি পেলাই মূৰলৈকে বলেই মানে ফালে বাচিবগে পাৰিব চাগে।
অগা পিচা কৰিব লাগিব এখন দুখন মান। তেতিয়া জোখতে হ'ব। ভাত বনালা নে নাই?
ভাত নাই বনোৱা, বনাম আৰু এতিয়া।
অ' অ' কি গাখীৰ খীৰাইছা? গাখীৰ খীৰাবলৈ আহিছোঁ মানুহ এঘৰত।
অ' অ' নিজৰ নহয়।
এ নহয় নিজৰ।
অ' মই ভাবিছোঁ নিজৰ নেকি?
নিজৰ নহয় নহয়।
অ' গৰু নাই নি তোমালোকৰ?
গৰু আছে, গাখীৰ নাই আমাৰ।
অ' অ' ত মানুহজন ক'ত থাকে আজিকালি?
মানুহজন ঘৰতে আছে। শুইয়ে উঠা নাই দেখোন, শুইয়ে আছে। মই জাকৈ খোৱা আনিম বুলি কৈ পাহৰি থাকিলোঁ।
অ' এ মোক লাগিব আজি হেৰি কৰিবচোন, দিবলৈ ক'বচোন যদি এইফালে অহা মানুহ আছে।
আছে হ'ল ন। এ খুড়াই কৰি দিব পাৰে নহয়, নকৰে হাৰামি যে।
অ' এই আপোনাকৰ দূৰ যে ঘৰতো যাবলৈও বেয়া।
খুড়াই কৰি দিব পাৰে নহয়, বান্ধি দিব নোৱাৰা নেকি পাৰে নহয় না। এই আকৌ বান্ধি
অ' মই ভাবিছোঁ দিয়াহেতেন আজি অলপ চলপ ধৰিলোহেঁতেন।
ইহঁতৰ বাইকখন বাহিৰতে থয় হ'বলা।
জেগাই নাই দে থ'বলৈ, ক'ত থ'ব?
তাকে বাহিৰতে থৈছে হ'ম অ'। কালি জুলুকীয়া ঠেলা বিচাৰি আহিলে, মই বোলোঁ ঠেলাক গুণ ঘৰতে আছে। যে আমাৰ ঘৰত নাই নহয় ঠেলা, উম' মই বোলে আপোনালোকৰ আছে। ক আমাৰ ঠেলা খেলা আছে, আমাৰ ঠেলা চেলা নাই।
অ' অ' অ' হেৰি এইটো কি সিহঁতৰ বোলে বাইক চাইক শহুৰেকৰ ঘৰত থয় বোলে, নেক্সট মাহত বোলে মতাটো কামলে যাব কেৰেলালে।
অ'
এনেকে শুনিছোঁ দেখোন।
হ'বও পাৰে, নাজানোঁ নহয়।
অ'
যাবও পাৰে কি পাত্তা। অ'হ নে কি
যাব চাগে এইবিলাক ধৰিব নোৱাৰে নহয়, মাইকী পালেনো কি লাগে আৰু।
মাইকী পালে মহিমা পাবলে টান নহয়।
মইহে ইমান কষ্টকে ক'তো যাব নোৱাৰিলোঁ আও।
খাই লোৱা ভাল হে, ভাল হে ঐ, উম।
থাকোচোন সহি সামৰি, ভগৱান আছে নহয়, চকু মেলি চাব।
সেইটোৱে, ৰ।
সেইটো কাৰণে।
সেইটোকাৰণে অ'।
যি হয় বাদ মে দেখা যায়গা।
যায়গা, যি হ'ব হ'ব। উম' এহেটৰ গিলাচ এটা লৈ আহিছিলো মই গাখীৰ খিয়াবলে।
অঁ'।
অ। ৰহ, ৰ'বি।
অ'।
আৰু ছয় মিনিট আছে। অ' কাৰ তোৰ হাঁহ পোৱালি কেইটা ডাঙৰ হলনে নাই?
হাঁহ পোৱালি ডাঙৰ হ'ল নহয়।
হ'ল নহয়। অ' গেধিঘৰৰ কেইটা বহাগত, বহাগত ওলোৱা পোৱালিহে সিহঁতৰ বহুত ডাঙৰ ডাঙৰ। পাঁচটাহে আছে দেখোন ইহঁতৰ। বেচিছে আক। হাঁহ বেচিলেই নে?
পাঁচটাহে আছে, তাকো গোটেইকেইটা মতাহে হবলা এইগিতা।
অ'। অ' মই কৈছিলো মই এদিন লবলে যাম এটা দিবি বুলি। নিদিও বুলি ক'লে।
বুলি কলে। ই বেছিছে হ'বলা, পাঁচটাহে আছে, আঠটা নে ন'টা আছিলে নহয় হ'বলা।
মক কৈছো বোলো হেৰি, পইচাই দিম বোলো, মোক এটা দি দে দুশ টকামান দিম।
অ'। তাপা নিদিয়ে, এহেতৰ হাঁহ গিতা, ওলোৱা নাই যে ভালকে। এহেতৰ হাঁহ কেইটা কেওবা ৰঙটো। কিবা কোলামূৰীয়া নিচিনা, মুগা ৰঙৰ নিচিনা।
অ' এই মতাটো জাকলন তেনেকুৱা যে।
অ' আমাৰ গিতা নিচিনা নহয়, আমাৰ গিতা নিচিনা নহয়, আমা বগা বগা।
অ'। অ'।
ৰ' ৰ', লাইটগিতা বন্ধ কৰি দেচোন।
সেইবিলাকে আৰু কিনো কব।
খবৰ। অ।
উপায় নাইকিয়া।
উপায় নাইকিয়া হৈছে ঐ, ক'ত থাকিম ক'ত নাথাকিম এনেকুৱা হৈছে, অ'
ৰ'দ দিব আপুনি কাপোৰ উলিয়াব পাৰিব চাগে।
কাপোৰ জানো মেলিব পাৰিম চাগে, আমাৰ ফালে ৰদ দিছে দেখুন। ৰ'দটো যদি ওলাই কাপোৰ মেলিব লাগিব।
অ।
কি হয়, ৰ'দটো অকমান অকমান ওলাইছে। অ আমাৰ এখন আছে আজি বলে মানে সেইজনী এদাই হব অ অ
এতিয়া কিমান সময়ত আহে
অ ৰখ আপুনি আহিবলৈ কৈছিল মই অ গেধিয়া খিৰাইছে বোলো খিৰাইচেন অকমান আৰু এটা এটা খিৰাব পাৰিছে এটা হতেহে তাই বা সোঁহাতটোহে বেয়া অ খিয়াৰ অ পাৰিছে মই মাটি এগাল মান আনি থৈছো অ গেলাই থৈছো এই গোবৰ অলপ লৈ আহো অ
তাৰ পৰা বেৰবিলাক মুচিব লাগিব ৰুমটো দেখিবলৈ একদম বেয়া হৈ আছে
অ
তাকে গোবৰ লবলৈ আহিছো
তাকে গোবৰ নিবলৈ গৈছো অ খিৰাবলৈ
আহিছো গাখীৰ ওলাইছে নে
নাই গাখীৰ ওলাবহে খিৰাই খৰাবলৈ আহিছোহে এ আতৰ হো
বাকী এতিয়াত চব ঠিককে আছে
বাকী চব ঠিকে আছে অ হা পোৱালি কেইটা চাগে বা পোৱালি জানো কেইটা আছে সেই কালি কোৱাৰ সমানে আছে
অ অ
গোবৰ আমাৰ ঘৰৰ পৰা আনিবা নে নে সিহঁতৰ পৰাহে আনিবা হ
এ ইহঁতৰ ঘৰৰ পৰা আনিম
অ জোক এটা খালেও আহি থাকো তেনে হ
অ এ আৰু
চেনি যোক এটা খালে খজু ৱাইছে
উ দেখি নাপালে নেকি এয়া উঠি
অহ বাকী আৰু বাকি
উম মই মাৰ ট্ৰেক্টৰ আজি হাল বাবলৈ অহাৰ কথা আছে আহেনে নাহেনে
হাল বাবলৈ না হাল বাব
অ হাল বাবলৈ আহিব হালবাবলৈ আহিম বুলি কৈছে ঠিক আছে তেতিয়া হ'ব শুনিছনে
মাজত
ভালে ভালেই হ'ব দিয়ক তেতিয়াহ'লে
অ অ হব দিয়া অ অ
অ অ
অহ অ